হেল্ল' অ কি কৰিছা এ আছোঁ তুমি।
অহ মইয়ো আছোঁ এনেই।
বাকী চাহ টাহ খালা।
অহ চাহ খালোঁ খালোঁ তুমি।
খালো, খালো। বাকি আমি মানে এনেই খানা এটা খাম বুলি ভাবিছিলো। সেইকাৰণে ফোন কৰিলো।
উম, ক'ত খাবাগৈ?
এ আমি তোমাৰ এইফালে যাম আৰু হেৰি নামেৰি চাই, নামেৰি চাইডে।
অ অ পাৰি
অ তোমাৰ লগৰ কেইজনী মানক কবা আমাৰ লগৰ কেইজনী মান ওলাইছে বাৰুতে এ আমাৰ তোমাৰ সাত আঠজন মান ওলাইছে আৰু বেছিকৈ হলে ভাল লাগে ন
অ
তোমাক
অ আহ আইটেম কি কি ৰখাবা
আইটেম তোমাৰ চবে থাকিব মাছ মাংস
আহ
পনীৰ
আহ
কোনোবাই একো হেৰি নাখাবও পাৰে ন মাংস নাখাবও পাৰে ন মাছ আকৌ যদি আ মাছ মাংস আ এটাও নাখায় পনীৰ
অঁ
সেইকাৰণে চব মানে ৰাখিছো আৰু
অ
বাকী গৰম কেনেকুৱা পৰিছে উম অ একোৱে নাখায় অ
অ বাকী এতিয়া কি কৰি আছা
এ আছো মই ঘৰতে, ঘৰতে এনেই আছো।
অ', খবৰ-খাতি ভালেই?
ভাল, ভাল।
অ', অ'।
ঠিকে আছে দিয়া। অ', গৰম ই এতিয়াও পুৰা গৰমেই হৈ আছে।
অ', কেনেকুৱা ৰ'দ দিছে ন? আমাৰ ভালে একদম, কালি বাৰতে বৰষুণ দিছিলে।
অ', আমাৰ ফালে বৰষুণ দিয়াই নাই মানে।
অ', আমাৰ আকৌ দিছে, কালি দিছিলে আজি আকৌ সেয় আহে ৰ'দ দিলেই। কালিয়ে যি ৰাতি দিলে আৰু তাৰপিছত এতিয়া এয়া।
অ'।
এই বৰষুণতটো দিলেহে ভাল লাগে, যি একেবাৰে গৰম পেলাইছে নহয়।
অ', বহুত গৰম পেলাইছে।
অ', পাম আছো বাৰু। বাকী তুমি এনে কি কৰি আছা? এনে বহি আৰু একেবাৰে কবই নালাগে।
আমাৰ ফালে বৰফ পেলাই আছিল আকৌ দেই।
আমাৰ ফালে গৰম এইবাৰ।
অ'।
বাকী, কি কৰি আছা তুমি?
মই এইয়া ম'ম' খাব আহিছিলোঁ। গৈ আছো আৰু এতিয়া ম'ম' খাবলৈ।
তাকে, নহয় বোলো পঢ়া-শুনা কিমান কি কৰি আছা? অ', এৰিলা।
অ', তুমি?
মই কৰিয়ে আছো বাৰুতে, এনে বাকী কিবা বিজনেচ -চিজনেচ কিবা তেনেকুৱা।
অ বিজনেচ, না মই খুলিম বুলি ভাবি টোহে, পাৰ্টনাৰ এজন বিচাৰি আছিলোঁ পোৱা নাই আৰু।
কি খুলিম ভ ভাবিছা?
অ', এই ব্ৰইলাৰ ফাৰ্ম
অ', অ', পাৰি ভালেই বাৰু
অ', তুমি পাৰ্টনাৰশ্বিপ হবা নিকি?
মোৰ পাটনাৰ, মই আকৌ বেলেগহে খুলিলো। মই মানে এনেকুৱা অ', মই তোমাৰ এনেকুৱা কাপোৰহে খুলিলো মানে।
এনেই মই আগতে কৰাব পাৰিলোঁ হয় বাৰুতে, মই আকৌ কৰিয়ে দিলো যে ষ্টাৰ্ট। কৰিলোঁ।
অ'।
তাক মই বাৰুতে তোমাৰ আমাৰ লগৰ আছে যি চাই থিম দিয়ে।
অ', চাই দিবাচোন মানে ভাল আৰু আ কি বুলি কয় এ কি আছিল এতোৰ নামতে পাহৰিলো নহয় মই। অ', লেন ণ্ডেন
অ', অ', লেন-দেন ভাল থকাই চাম নহ'লে আক ও, আজিকালি পতককে বিশ্বাসো কৰিব নোৱাৰে।
চৈ যাব নহয়।
লছ হৈ যাব সেইটো সেইটোয়ে। বা আজিকালি মানুহ বিলাকে যিহে মানে পতককে অলপ বিশ্বাস কৰাটো টান।
সেইটোৱেতো, আজিকালি বিশ্বাস ভাঙি দিয়ে আৰু।
অঁ অঁ কৈছাহেনে।
উম হে বহুতকে দেখিছো বাৰু তেনেকে।
মই বৰটাছ চাম তেনেকুৱা, মোৰ আছে লগৰ দুটামান।
অ চাবাচোন বাৰু, মই বিচাৰি আছো পোৱা নাই বাৰু।
অ তুমিও বিচাৰি থাকিবা বাৰু। ভালে কৰিলা। অ যাবলৈ মানে সেয়া এই গৰম লাল প যে ওলাবলে মন যায়।
তাকে ইমান গৰম দিছে।
যাম দিয়া। বাকী ঘৰত চবেই ভালে?
অ ভালেই তোমালোকৰ?
আমাৰো ভালে ভালে।
অহ কোন কোন আছে তোমালোকৰ ঘৰত?
আমাৰ এই মা- দেউতা, মই।
অহ।
তোমালোকৰ?
আমাৰ মা, দেউতা, মই, ভন্টি।
অ তোমাৰ ভণ্টি আছে আকৌ।
অ আছে।
বাকী ভন্টি কিহত পঢ়ি আছে? মোৰ নাই নাই মই অকলেই।
অ' অহ।
বাকী বোলো হেৰি ভণ্টি কিহঁত পঢ়ি আছে?
ভণ্টি এ আ কি বুলি কয় চিক্সত।
অ সৰুৱে ন।
অ সৰু ইমান ডাঙৰ নহয় আৰু
আহ
উ
বাকী আহিবাচোন আমাৰ ঘৰ এফালে
হা হা?
অ আমাৰ ফালে বোলো আহিবা।
ন যাব লাগিব যোৱাই নাই যেনে বহুত দিনতে গৈছিলো তোমালোকৰ ঘৰত। যাব লাগিব আৰু।
সুধি কৰি থাকে তোমাৰ কথা?
অ।
অ আহিব, অ আহিবা আহিবা।
আহ।
আহিলে তেনেকেও এটা ভোজ খোৱা হ'ব।
আহ তাকে।
বাকী তুমি বস্তুৰ কথা ক'বাচোন লগৰখিনি, উলিয়াবা দুটামান।
অ হ'ব বাৰু উলিয়াম, অ কি বুলি কয় হেৰি এ কি আছিল অ জেগাতো ঠাণ্ডা ন। বাতে সেইফালে?
অ ঠাণ্ডা ঠাণ্ডা। এ ঠাণ্ডাৰ কাৰণে সেইফালে চাইছো অ। ঠাণ্ডা জেগাতে চাইছো মানে নহলে গৰম এনেকুৱা মানে
আহ গৰম হলে বেয়া খাবলৈ খাবলৈ অশান্তি হ'বা আৰু পানী চানী তো ওচৰতে আছে চাগে ন অ পানী থাকিলে বাৰু ভালেই
অ ভালেই তাই লৈ আকৌ লৈয়ও যাম বাৰু তে
হা
লৈও ল'ম পানী চানী বাৰুতে অলপমান বেছিকে ল'ব লাগিব গৰমতো মানে পানীতো লাগিয়ে থাকে ন বাকী বেলেগ নহ'লেও পানী সেটো একেবাৰে তোমাৰ আৰু
অ পানীটো মেইন আৰু এতিয়া গৰমত পানী খোৱা হয় আৰু
অ বা পানী খাই খাই খাবলৈ মন নাযায় ন ভাত চাত বিলাক ইমানেই পানী খাই দিয়া হয় অ পানীটো বাৰু খাবও লাগে দেই লাগে আৰু পানীটো খাবও লাগে বোলো
আহ খালে ভালেই
খালে ভাল অ এ আজিকালি যি এয়া মানুহ সোপা বেমাৰ হোৱা নাই
অ
এই পাথৰ যে পাথৰ চা পথৰ বিলাক হয় পানী চানী কম খোৱাৰ কাৰণে
অ এই সেইবোৰ বেমাৰ হৈয়ে থাকে পানী কমকে খোৱা আৰু হয়
অ এইটোয়েইটো সেইকাৰণে মানে অ অলপমান বেছিয়ে খাব লাগে আম এ মাইকীমানুহ এনেও কমেই হয়
অ মই এনেই নাখাওঁ আকৌ দেই গৰম দিনতহে পানী খাওঁ
এ ঠাণ্ডা দিনতো কমেই খোৱা হয় গৰম দিনত বা অলপমান খাও ময়ো
উম এ ঠাণ্ডা দিনত পানী খাবলেই মন নাযায় ইমান চেঁচা হৈ থাকে পানী যে।
অ এ আকৌ গৰম কৰিবলৈ আকৌ মন নাযায় এলাহ লাগে।
অঁ
বৰ দিগদাৰ ঠাণ্ডা দিনটো আকৌ গৰম দিনডালো সেয়াহে
উম তাকে এ গৰম দিনতো আপত্তি ঠাণ্ডাৰ দিনতো আপত্তি জানা
অ
বেছি ঠাণ্ডা দিলোঁ ইমান ঠাণ্ডা দিছে কয় মানুহ বিলাকে আকৌ বেছি গৰম দিলেও বেছি গৰম লাগিছে কয়
নুকবা আৰু একেবাৰে
তাকে
বৰষুণটো কিন্তু দিব লাগে গেদ এইকেইদিন এসপ্তাহ মান যদি বৰষুণ দি দিয়ে আমাৰ ইফালেও দিব লাগে কালি যি অকমান বৰষুণ শু দিলে আৰু সি কি কবা একোৱে মানে হেৰি নহল
হলেও যে তোমালোকৰ ফালে দিছে আমাৰ ফালে যে এটোপুলিও নেপেলালেই
সেইটোও হয় বাৰুতে ত সেই কণ দিয়াতকে যে নিদিয়াই আৰু ভাল
উম অলপ বৰষুণ দিলেও অলপ বেছি দিব লাগে আহ ধৰি লোৱা ৰাতি ঠাণ্ডা কৰি হেৰি বৰষুণ নিদিলেও দিনত দিব লাগে আৰু
দিনত দিব লাগে অ ৰাতিটো অলপ দিনত দিলে ভাল অ ৰাতিপুৱাৰ পৰা দি দিলো বহুত ভাল লাগে বাকী দোকান পালাগৈ নাই? অ মই খালো, খালো- খালো।
ঠিকেই আছে।
দোকান পালাগৈ নে?
নাই পোৱা নাই পাম আৰু অলপ আছে।
তোনো আকৌ ঘৰৰ পৰা অলপ দূৰ আছে ন।
অ অলপ দূৰ আছে বাৰু।
খোজ কঢ়িয়ে অহা যোৱা কৰা নেকি?
আহ খোজকাঢ়িয়ে- খোজকাাঢ়ি ভাল লাগে যাবলৈ আৰু
অ এতিয়া সন্ধিয়া বাৰতে ভালেই লাগে
উম তুমি যেতিয়া ফোন কৰিছিলা তেতিয়া মানে মই ওলাইছিলোহে ঘৰৰ পৰা।
আচ্ছা
তুমি কলেকো যোৱা নাই নেকি এনেই।
নাই মই যোৱা নাই বাৰুতে আব এই সন্ধিয়া সময় এনেই এপাক ওলাই যাওঁ বাৰুতে। লগৰ দুজনী মান আহে, ভাল লাগে সন্ধিয়া টাইমত।
অহঁ।
সেইয়া।
তাকে সন্ধিয়া ওলাই যাবলৈ ভালেই বাৰু।
অ ভালেই ভালেই ঠাণ্ডা অ।
উম।
তোমাৰ এই দিনডাল ঘৰত সোমাই থাকিও আমনি লাগে দিয়াচোন।
উম আমনিতো লাগিবই ইমান দিনডাল সোমাই থকা। তাতে গৰমত ওলাব নোৱাৰি কৈলৈকো।
গৰম গৰমকে সোমাই থকা হয় ন ত সন্ধিয়া টাইমতো এনেই অলপমান ওলাই যাওঁ আৰু।
অঁ অঁ
তোমাৰ মনটো ভাল লাগে অ মানে ঘৰত থাকিলে সেই মোবাইলটোৱে
উ মোবাইলটো টিপি থকাই হয় আৰু গৰমত যে মোবাইলটো বহুত গৰম হৈ যায় দেই
এ কৈছাহে নে কেনে
এনেকুৱা গৰম হৈ যায় বা ক'বই নালাগে আৰু
যিমান গৰম হয় অ মানে যিমান ৰ'দ দিয়ে সিমান মোবাইল গৰম হয়।
অ।
একদম বাপ ৰে মোবাইলকে জুই নিচিনা গৰম হৈ থাকিব একেবাৰে অলপহে চলাও কিয় জানো ইমান গৰম হয়।
তাকেই অলপ মানে এনেই দা কাম নকৰিলে ঠিকে থাকে মোবাইলটো ঠাণ্ডাই থাকে, অলপ যেতিয়া তুমি দাত অন কৰিবা তেতিয়াতো গৰম হৈ হৈ গৈ থাকে।
অ গৰম হৈ হৈ গৈ থাকিব। বা আৰু আমাতো যে কেনেকুৱা হেং মাৰিছে নহয়
অ
একদম অ ঠিক আছে দিয়া।